কথা পাতি
অ হ'ব নিশ্চয় এ ভাল বুলি ক।
অঁ তুমি চেনেমা চাইকে ভাল পোৱানে?
অ মই ভালে পাওঁ অ চিনেমা মই প্ৰায়ে চাওঁ তোমাৰ যেতিয়া যেতিয়াই মই আহ কামৰ ব্যস্ততাৰ পৰা অলপ আজৰি হওঁ তেতিয়াই মই চিনেমা এখন এখন চাওঁ।
হয় নেকি অ এনেই তুমি চে চেনেমাটো হলিউড বলিউড অসমীয়া চিনেমা কেনেকুৱা ধৰণৰ ছবি চিনেমাটো চাইকে ভাল পোৱা বেছি।
মই এনেই তোমাৰ বলীউডো চাওঁ হেৰিও চাওঁ হলিউডো চাওঁ। তোমাৰ, অসমীয়া চিনেমাও চ তও, মই এনে প্ৰচুৰ পৰিমণে মানে তিনটাও চাই থাকো আৰু, তুমি?।
অ', ময়ো তিনিটাই চাওঁ অসমীয়া চিনেমাও চাওঁ, হলীউডো চাওঁ, বলীউডো চাওঁ আৰু তোমাৰ চাউথ ইণ্ডিয়ানো চাওঁ চাউথ ইণ্ডিয়ানটো ভাল লাগে বেছিকে। এনেই তোমাৰ বেছিকে ভাল লগা চিনেমাটো কি আছে?।
অ', মই বেছিকে ভা-ভাল পাব লগা চিনেমা বুলি ক'লে অ, এনেই সেনেকে ক'বলৈ গলে মোৰ বহুত কেইখন আছে। কিন্ তো মই হিন্দী। তো আমাৰ হিন্দী বোলছবি যে, এই গজননিখন চাবলৈ মোৰ গজননিখন চাই মোৰ বহুত ভাল লাগিছিলে। সেইখন মোৰ প্ৰিয়-প্ৰিয় মোক হয়। প্ৰিয়-প্ৰিয়, মো চিনেমাৰ ভিতৰত এ-এখন, অইন-বাকী তোমাৰ?।
অ', এতিয়া এই মুভিটো দিলে, অ', মোৰো প্ৰিয় মুভ ক'ব গলে, অ', ম হলি, হ-হলিউডে চাওঁ, হলিউড টো বৰ ভাল লাগে এনফিনিট ৱাৰবোৰ সেইবোৰ, অলপ সেইবোৰত অলপ বেছি ইন্টাৰেষ্ট আছে মোৰ, আগৰ পৰাই চাওঁ, আৰু এনে অঁ তোমাৰ ধৰা ভুটীয়া মুভিবোৰ, হৰৰ মুভিবোৰ সেইবোৰ মুভিও বহুত ভাল লাগে মোক বহুত ভাল লাগে, সেইবোৰ মুভিও চাওঁ। তুমি সেইবোৰ মুভি চোৱানে?।
হয়, ঠিক কৈছা, ঠিক কৈছা মই তোমাক ক'বলৈ পাহৰিছো ভুটীয়া মুভিবোৰো মোৰ অত্যন্ত প্ৰিয়। তোমাৰ, যেনে মই বলিউড যিবোৰ ভূটীয়া মুভি আছে, সেইবোৰতো মই চাই চাইছো বাৰু, কিন্তু হলিউডৰ ভূটীয়া মুভি বোৰো মই চাইছো সেইবোৰ, আৰু তোমাৰ মই থাইলেণ্ডৰ যিবিলাক আ, ভু-ভুটিয়া চিনেমা বো-মানে সেইবিলাক চব চাইছো মানে, সেইবিলাকো বহুত প্ৰিয়।
হয় নেকি। অঁ', সেইবোৰ চাই থাকা মানে, অঁ এনে তোমাৰ অঁ', কেনেকুৱা মুভ মুভি আছে যিহেতু তুমি চাইকে বহুত ভাল লাগা, তেনেকুৱা এনেকে গজনি ক'লা, তেনেকুৱা কিবা মুভি আছে নেকি তুমি যিহেতু চাইকে আৰু ভাল লাগে।
অঁ', যিহেতু আঁ', তেনেকুৱা ভিতৰত তোমাৰ এখন দা গ্ৰাজ বুলি আছে, যিখন তোমাৰ জাপানৰ ভুটীয়া মুভি হয়, ভুটীয়া চিনেমা। তোমাৰ সেইখন চাই মোৰ ভাল লাগে। আৰু এখন, অঁ দা ডটসপাৰ বুলি। খন মুভি আছে, সেইখন তোমাৰ থাইলেণ্ডৰ হয়। সেইখনো ভুটিয়ামূভি সেইখনো মোৰ অতিকে প্ৰিয়
হয় নেকি। অঁ মোৰো তেনেকুৱা আছে মভিবোৰ, মই চাউথ ইণ্ডিয়ান বোৰ বৰ ভাল পাওঁ। অঁ চাউথ কলো নহয় এভেঞ্জাৰ, ইনফিনিট, ৱাৰ থৰ, সেইবোৰ মুভি বহুত চাওঁ, আৰু তোমাৰ এনে চাউথ ইণ্ডিয়ান মুভিবোৰ বৰ ভাল লাগে। অঁ, তোমাৰ গীতা গোবিন্দা হওঁক দিয়াৰ কমৰেড হওঁক, এনে এনেকুৱা ধৰণৰ মোক এনে তুমি মুভিবোৰ এনেকুৱা ইমোচনেল মুভি য়া আৰু কিছুমান লাভ ষ্টোৰি মুভি নহলে আৰু ফাইট থাকা মুভি তেনেকুৱা মুভিৰ ভিতৰত তুমি কেনেকুৱা মুভি বেছিকৈ ভাল পোৱা
মই ভাবো একচুৱেলি মই একচন থকা একচন ধৰ্মী যিবোৰ মুভি হয়। সেইবোৰ মুভি মোৰ ভাল পাওঁ অঁ যেনেকৈ তোমাৰ হয় এ যেনেকৈ তোমাৰ এখন কিত নামৰ মুভি এখন আছে সেইখন মোৰ ভাল লাগে কিলমৰ আৰু এখন মাৰুকো বুলি আছে সেইখন সেইখনো তোমাৰ চাউথ ইণ্ডিয়াৰে হয় সেইখন ভাল লাগে বাকী অ হয় বাকী তোমাৰ চাউথ ইণ্ডিয়ান মুভি তুমিটো চোৱা বুলি কৈছা মোক তোমাৰ আটাইতকৈ প্ৰিয় দুখন মুভি কোনখন যোনখন তোক
অহ এনেই চাউথ ইণ্ডিয়ান মুভি মই একদম প্ৰিয় বুলি ক'ব গ'লে ডিয়েৰ কমৰেড খন চাইছিলো এখন বহুত ভাল লাগে অহ তুমি চাইছিলা
অ মই তেতিয়াৰ কম বেত অ
অ অ সেইখন মুভি বৰ ভাল লাগে আৰু অ এনে আৰু তোমাৰ যিহেতু আৰু এটা ডি জে বুলি আছে চাউথ ইণ্ডিয়ান মুভি সেখন ভাল লাগে অ তোমাৰ চাউথ ইণ্ডিয়ান অ হয় হয় অ আল্লু অৰ্জুনৰ অ চাউথ ইণ্ডিয়ান হিৰো কোনোবা ফেভৰেট হিৰ'বোৰ তুমি যে কোনোবা আছে নেকি তেনেকোৱা
অ মোৰ এনেই চাউথ ইণ্ডিয়ান ত মোৰ ৰামচৰণক ভাল লাগে আৰু তোমাৰ অ ৰামচৰণ ভাল লাগে আৰু তোমাৰ থালাপাতি বিজয়কো বহুত ভাল লাগে ত সিও মোৰ ফেভৰেত
হয় নেকি অ অ
আৰু তোমাৰ
অ মোৰতো অ প্ৰভাষক বৰ ভাল লাগে আৰু এতিয়া আৰু বিজয় থালাপতি অঁ বিজয় যিহেতু বৰ্ত বৰ বৰ ভাল লাগে দুটা প্ৰভাষ আলু আলু অৰ্জুনকো ভাল লাগে আৰু তোমাৰ হিৰইন হিৰইন কোনোবা আছে নেকি তোমাক ভাল লগা চাউথ ইণ্ডিয়ান
অহ চাউথ ইণ্ডিয়ান এনে তোমাৰ অহ অহ নায়িকা ভিতৰত তোমাৰ হেৰি কাজল আগৰৱাল আগতে আছিলে কাজল আগৰবাল ভাল লাগিছিলে আৰু তোমাৰ এনেই কাজল আগৰ আৰু অনুষ্কাচেত্ৰীক ভাল লাগে
অ অনুস্কা চেত্ৰী হয় ভাল লাগে অ থিয়েটাৰৰ মুভিবোৰ অ মোকতো ভাল লগ আকৌ ক'ব গ'লে ৰশ্মিকা মন্ডানা বৰ ভাল লাগে চাউথ ইণ্ডিয়ান হিৰ'ইনি আহ তেওঁক ভাল লাগে আৰু এনে তুমি লাষ্ট টাইম মুভি চাবলৈ ক'ত ক'ত গৈছিলা লাষ্ট টাইম ক'ত মুভি চাইছিলা
অ এনেইতো মই মোবাইলতে চাওঁ মুভিবোৰ কিন্তু যদি মই হলত মই একচুৱেলী গুৱাহাটীত গৈছিলো গুৱাহাটীত তোমাৰ চিটি চেণ্টাৰত মই এক বাৰ গৈছিলো তেনেকে মুভি চাবলৈ এখন।
হয়। চিটি চেন্টাৰ। কি মুভিা ছাইছিলা লাস্ট টাইম তুমি?
তোমাৰ তাকদাৰখন চাইছিলোঁ।
ইণ্টাৰা অহ-অহ, অহ সেইখন মুভি ভাল লাগে সেইখন মুভিও মই চাইছোঁ বাৰু।
লাগে যিহেতু তেওঁলোকে তাতে তেওঁলোকৰ সাংস্কৃতিক আৰু মানে যিহেতু তেওঁলোকৰ মানে
অ-অ-অ, অ সেই-সেইবোৰ ভাল লাগে অহ। আৰু লাষ্ট টাইম তুমি অ অ মুভি তুমি ফেমিলিৰ লগত চাইকে বেছি ভাল পোৱা না ফ্ৰেণ্ডৰ লগত চাইকে বেছি ভাল পোৱা মুভিবোৰ?
অ এইটো তোমাৰ তোমাৰ এইটো মুভিৰ হেৰী ওপৰত হেৰী কৰে, নিৰ্ভৰ কৰে মুভি টো কেনেকুৱা টাইপৰ হৈ। তোমাৰ যেনে আহ যদি পৰিয়াল লগত চাব পৰা, ফেমিলি টাইপ মুভি হৈ তেতিয়াহলে মই নিশ্চয় পঢ়িয়ালৰ লগত
তোৰ অ আজিকালি মুভিবোৰ গমেই পায় তেনেকুৱা কেনেকুৱা চিন থাকে। হয়-হয় ঠিকেই ক'লা তুমি। ফেমিলি লগত যেনেকুৱা তেনেকুৱা মুভি চাব নোৱাৰি।
হয় যিহেতু একচন ধৰ্ম যিবিলাক অ চিনেমা থাকে সেইবিলাকো মানে তোমাৰ যিহেতু বহুত হেৰি আ মানে এক্সেচিভ বহুত মানে হেৰি দেখায় মানে বহুত একচন ভুটুৱেল একচন দেখায় ত' মানে এইবিলাক চাবলৈ অলপ হেৰি লাগে
অ-অ তুমি ঠিক। অ তুমি ঠিকেই কলা, অ-আ-আ আমি এই এ মুভি চাব গ'লে, আহ ফ্ৰেণ্ডৰ লগতে যাইকে ভাল লাগে। অ লাষ্ট তুমি ক'লা এইটো মুভি চাইছিলা একান্তৰা মানে মোবাইলত তুমিবোৰ চাই থাকা মানে? এনে তুমি এ এনিম তেওঁৰ মুভিবোৰ চাইকে ভাল পোৱা নে?
অ সেইবোৰ ভিতৰত মুৰ ভাল লাগে।
অ এনিমিটাই বা। সেই সেইখন মুভিও আজিকালি বহুত চলা হৈছে। আগত কি সেইবোৰ মুভি। মানুহে বহুত চাইকে ভাল পায় আহ এনে তুমি অসমীয়া মুভিবোৰ চোৱানে?
অ অসমীয়া মুভি মই চাইছোন আহ অসমীয়া মুভি মই আহ অলপতে মই জুবিনদাৰ ৰই ৰই বিনালে এখন চালো। হয় সেই সেই হয়।
সেইখন মুভি অ কেনেকুৱা লাগিল? তেনে তুমি চ মুভি চাই তুমি ক'ব পাৰিবা নেকি অলপ টাম। মুভিৰ বিষয়ে কেনেকুৱা লাগে।
অ ৰৈ ৰৈ বিনালে খন চাই মোৰ ৰৈ ৰৈ বিনালেখন ৰৈ ৰৈ বিনালেখন চ চাই মোৰ দুখো লাগিল একচুৱেলি। ফিলিং খন যদিও মানে এ হেপি এণ্ডিঙত খতম হয় কিন্তু মানে, যিহেতু জুবিন গাৰ্গ ঢো কৰোৱাৰ পিছত মভি খন চিনেমা ঘৰলৈ আহিছিলে ত সেইখন চাই মোৰ মানে এটা ভোটত দুখ লগা অনুভৱ পাইছিলে আ অকল মোৰ বুলি নহয় যোনে যোনে উপভোগ কৰিছিলে মোৰ লগত।
চবৰে অ সেইটোতো হয় অ চবে চবৰে একে অ। মই চাব কৈছিলো লাষ্ট টাইম হয় হলত। ৰৈ ৰৈ বিনালে আৰু তাৰপিছত ৰৈ ৰৈ বিনোয়াৰ পিছত চালো মই চাইয়াৰা মুভিখন চালো।
অ চাইয়াৰা মুভি,
অ অ সেইখনো মানে হয় নেকি অ মই তুমি মোবাইলত বেছ। তুমি মবাইলত চিনেমা চাইকে বেছি ভাল পোৱা নে হলত যাইকে চাইকে বেছি ভাল পোৱা।
এনেই মই হলতকৈ ভাল পাওঁ কিন্তু হলত তোমাৰ অকলে যাবলৈ ভাল নালাগে হয়তো লগ বন্ধু। পালে বা হেনেকে গৈ বেছি ভাল লাগে। অ কেতিয়াবা হয়তো সময় নিমিলে চবৰে। তেতিয়া মোবাইলতে চাই দিও।
অ তুমি ঠিকেই কলা। অ অকলে যাবৰ কাৰণে নিমিলে। অ লগ বন্ধুৰ লগত, যাইকে ভাল লাগে চিনেমা চাবা। অ', তুমি- এনেইতো মোবাইলতে ৱাচ কৰা। লাষ্ট টাইম মুভি কি ৱাচ কৰিলা। তুমি মোবাইলত
মই এনেই তোমাৰ লাষ্ট এতিয়া মুভি চালো, এখন অ', হেৰিখন চালো মই তোমাৰ অলপতে মই তোমাৰ হেৰিখন চালো এই সুশান্ত সিং ৰাজপুতৰ মুভিখন চালো। চিচৰে বুলি এখন মুভি আছিলে যে হয়। আৰু তাৰোপৰি তুমি মুভিৰ উৱেব চৰিজ এইবোৰ চোৱা নে।
অ', মই ওৱেবচিৰিজবোৰ চাইছিলো আগতে এতিয়া বৰ্তমান মই ওৱেবচিৰিজবোৰ তেনেকুৱা মুভিৰ পাছতো ওৱেবচিৰিজবোৰ চোৱা নাই। এনেই মুভি চাওঁ। আৰু এ এতিয়া এনিমি টাইপৰ মুভিবোৰ সেইবোৰ মুভিবোৰ ৱাইট কৰো সেইবোৰো ভাল লাগে। অ', তাতে মিনিংফুল তুমি এই নাইনটিজৰ মুভিবোৰ চোৱানে।
অ', নাইনটিচৰ মুভি হয়, হয় নাইনটিচৰ মই
হয়, নেকি অ', নাইনটিচৰ মুভিবোৰ ভাল লাগেনে?
অ', ভাল লাগে, ভাল লাগে নাইনটিচৰ মুভি যেনে তোমাৰ ঘাটক তোমাৰ ইণ্ডিয়ান হিট যিবোৰ আছে।
অ', হয়, হয় অ', ঘাতক হ'ল চলে হ'ল। এই নাইনটিজৰ মুভি বোৰ, অ', ভাল লগা মুভি সেইবোৰ মানে ফেমিলিৰ লগত চাবৰ কাৰণে একো প্ৰব্লেম নাই সেইবোৰ মুভি। অ', ভাল লাগে অ', দিয়া ঠিক আছে দিয়া।
অ', দিয়া ঠিক অ', অ', হ'ব অ',